হেল্ল।
হেল্ল ভাত খালি?
হা?
শুনা পাইছা?
অ পাইছোঁ।
অ', এইটো বেয়া কাম এইটো বেয়া কৰছি আকৌ বাৰ মিনিট হোৱা লগে লগে ফোনটো কাটি যায়। ফোনটো লাগি থাকব লাগে, হয় নে নহয়?
অঁ তেতিয়াহে ভাল লাগি থাকে কথা পাতি।
লাগি থকিলে আৰু কি হব, যোনে যিমান টাইম কথা পাতে কথা পাতলাক।
অ', টেনচন নাথাকে তেতিয়া এতিয়া কথা পাতি থাকিলি গমে নাপায় কাটাকেই।
অ', তই মোৰ মাতটো শুনা নাই নেকি হা হা মানে ৰখি ৰখি কৈ আছা যে?
নাই নাই শুনি আছো, ভাত খালি?
ভাত খালোঁ ৰহ, মই
হেৰি তই যে ফটো গিলা যি এডিট কৰা, সিদিনা যে কলাক্ষেত্ৰতৰ পিছ ফালে যে ফটোখান যে এডিট কৰছা, কি বুলি লিখছিলি?
তাতে দেখছো এনেন হেৰি বুলি লিখছো উম, এ, নৰ্মেল ব্ৰাইটনেচ ইডিত, ইডিট লিখছো আৰু লিখছো চেভেনণ্টি পাৰ্চেন ডি এছ এলাৰ ব্লাৰ।
চেভেণ্টি পাৰ্চেণ দি এ চেলাৰ ব্লাৰ।
অ', অলপ অলপ ব্লাৰ কৰি দিছি না পিছফালৰতো।
অহ।
তে সেনেকুৱাকে, সেইখিনিয়ে লিখি দিওঁতে সেইখিনি
ঐ ৰ চোন ৰ মোৰ মোৰ মোবাইলটো ইমান ব্ৰাই ব্লাৰ কৰচি
তালেতো হবাও পাৰে কি ঠিক!
উম নৰ্মেল ফটো, যিকোনো ফটো। ইমান কৰবৈ দিছে ন আই আইফোন হয়।
কাৰণ শ্বিলংৰ ফটো গেলা তই মৰতো দেখছাই।
অঁ অঁ আৰু এই ফটো তোৰ কেমেৰা যিমান ভাল কেমেৰা নহক মানে তোৰ এ সূৰ্যৰ পোহৰত মানে ফটো বিলাক বেছি ভাল হয়। যি কেমেৰাই নহওঁক ৰ। আৰু ৰাতিৰ, ৰাতিৰ ফটো তুলিব কাৰণে ফে ভাল কেমেৰা লাগে আইফোনেদিও ইমান ভাল নহয় ৰাতি ফ ৰা কিন্তু এই সেইটো ভিভ
টাইম লাগে তৰ ফটোখনে এখন ফটো যেতিয়া মই পত্ৰেতট মাৰিছিলোঁ তি তেতিয়া তোৰ ফটোটো মই ক্লিক কৰাৰ পিছত এক ছেকেণ্ড মান বা দুই ছেকেণ্ড মান টাইম লাগছি ফটো তুলিল ধৰক।
অহ মই মানে আজি লগ পাওঁ মই লগ পোৱাৰ ডি এছ এল আৰৰ কেমেৰাটো মই মানে ৰাতিৰ বৰ এটা ভাল পোৱা নাই। অকল এটা এটা। ফোনতে পাইছি, এইটো এই হেৰি তাৰ ভিভ কি আছিল?
এক্স টু হাণ্ড্ৰেড প্ৰ'। প্ৰ' নহয় এক্স এক্সএক্স টু হাণ্ড্ৰেড।
অহ' ভিভ' এক্স টু হাণ্ড্ৰেড নে ভিভ' ৱাই কিবা আছিলে বাৰু? এ সেইটো সেইটোত অ সেইটোত মই অকল সেই অকল সেইটো মোবাইলততে মই ৰাতিৰ ফটো ভাল পাইছোঁ। সেইটো ৰাতিও মানে বঢ়িয়া ফটো ওলাই।
ৰাতীও বঢ়িয়া হয়। কিন্তু সেইটো মোবাইলত তোৰ এটা এটা মডতে তোৰ ভাল ফটো হয়, সেইটো হ'ল তোৰ পৰ্ট্ৰেট।
পৰ্ট্ৰেট অহ'।
পৰ্ট্ৰেট, তই যদি নৰ্মেলত মাৰা। এই তেতিয়া তোৰ ভিডিঅ'ৰ ফটো কেইখন ইমান ভাল নহয়, তই চাবিছোঁন সি আমাৰ যিমান দিন- যিমান দিন ফটো মাৰছি চব পৰ্ট্ৰেট ফটোতে তই ভাল হয় চাবিছোঁন।
পৰ্ট্ৰেলত ভাল হয় অহ'। পৰ্ট্ৰেলত ভাল, সেইটোৱেটো পৰ্ট্ৰেলতে ভাল হব। কেমেৰাৰ এইটো সেইটোৱেটো কেমেৰাৰ কোৱালিটি। পৰ্ট্ৰেলতে মাৰবা লাগে ফটো। পৰ্ট্ৰেলতে ভাল হয় ফটো।
ভাল হয় মই যে ফ,
কিন্তু এই এটা বস্তু বেয়া হৈছিল এই মা মাছৰ ফল ধুইছিলোঁ যে আমি।
অহ, অহ। অহ
যাওঁতে। ইমান ধুনীয়া হেৰিটো ৱাটাৰ ফলটো আছিল। যিও গোটেই কেইখন ফটো পৰ্ট্ৰেলট মাৰছি ৱাটাৰ ফলটো উঠাই নাই।
উঠাই নাই সেইটোৱেটো মোৰ মোৰ মোবাইলটো তেন্তে লৈ যোৱা নাই। মোৰ মোবাইলটো লৈ গেলি তহঁতে নৰ্মেলতো ফটো উঠবা পাললি হয়।
তাৰ ফোনত আকৌ চেকইন এটা আছে। ফটোটো উঠোৱাৰ পিছতো আকৌ মানে এ পৰ্টেলত থাকিবতো ভাল। মানে ফোনটোত আকৌ সি ব্ৰাইটনেচ টো গুচাই মানে কি কয় এইটো ব্লাৰটো গুচাই দিব পাৰে।
সেইটো মোৰতাতো আছে। সেইটো অহ' অহ' সেইটো পাৰে সেইটো কেনেকা জনাম মোৰ তাত চাপ'ছ তাত নৰ্মেলত মাৰলো ফটো খান। নৰ্মেলত মানুহ মাৰাৰ পিছত তই যদি চাবছলি এইটো নৰ্মেল হৈছি মোক পৰ্ট্ৰেইটত লাগে ফটোখন। তেতিয়া হ'লে ওপৰতে এটা অপচন থাকে তিনিটা থাকে তিনিটা দত্ত টিপি দিলি তাতে অপচনটো আহি যায।, পত ট্ৰেইত লাগে না নৰ্মেল লাগে নৰ্মেলতো নৰ-নৰ্মেল বুলি লিখা থাকিব তাত। পিক মাৰ্ক থাকব আৰু পট্ৰেইত কৰি দিয়াৰ লগে লগে পট্ৰেইত ফটো হৈ যাব সেই খান।
আচ্ছা সেটো ৰ' এক ছেকণ্ড -সেইটো মানে তোৰ ফটো উঠিব পাৰি এইটো চিষ্টেম।
অহ' সেইটো চিষ্টেম ফটো উঠোৱাৰ পিছত পাৰে। কিন্তু মোৰ পট্ৰেইতৰ মাৰাৰ পিছত সেইটো নৰ্মেল ক'ব পাৰে নে নাই? মই সেইটো গম নাপাওঁ।
অ'।
কিন্তু মই নৰ্মেল ফটোত উঠি পেলাই পট্ৰেইত কৰা সেইটো মই চাইছো কৰিব পাৰে। আৰু পট্ৰেইত ফটো আৰু নৰ্মেল ফটো মই মিলাই চাইছো। চাপছলি এইটো মই পট্ৰেইতত উঠছো।
মটৰ'লা ফোন বিলাক কেনেকুৱা নো?
এ মটৰ'লা ফোন মই ভাল নাপাওঁ, বহুত ক'ম মানুহ লয়, মটৰ'লা ই এ ই ই কিবা ইনফিনিক্স না কিবা এনেকুৱা যে আছে?
ইনফিনিটি ইনফিনিটি ইনফিনিটিও আছে এটা ইনটেক্স এটা আছে।
নাই নাই, মটৰ অ'লা আৰু ইনফিনিটিৰ মোবাইল গেলা নলয়ে বহুত। বহুত মান বহুত ক'ম মানুহে লয়, সেইকাৰণে ক'ম ক'ম দামত তে দে মবাইল গিলা ভাল ভাল মোবাইল গিলা।
গ'ম পাইছো, কিন্তু মটৰ'লা ফোনটোৱে মোটামুটি কেইদিনমানৰ পৰা চলি আছে মটৰ আৰু মটৰ'লাই নতুন নতুন ফোনো বনাইছেটো।
বনাইছে কিন্তু তই এতিয়া নাম জানা মোবাইল কেইটা ল'লি তোৰ ভাল আৰু কথা কেইটা।
জানো মট'ৰলাৰ আমাৰ ইয়াতে তই এ মানে অসমত গ'ম নাপাও কিন্তু আমাৰ এই গুৱাহাটী এৰিয়াত মানে তই ক'তো মটৰ'লাৰ হেই নাপাও। চাৰ্ভিচ চেণ্টাৰ নাপাৱ ক'তো, মটৰ'লা চাৰ্ভিচ চেণ্টাৰ ক'তো নাই।
ক'তো নাই।
কিন্তু ইহঁতে নতুন ফোন বনাই আছে মানে কিবা এটা প্ৰফিট হৈছে সিহঁতৰ এটা বনাইছে নতুনকে, এইচ চেভেণ্টি প্ৰ' বুলি।
উম, আৰু কিবা যে মাজতে ওলাইছিল কিবা এজ এজ্‌ কিবা এনেকা ওলাইছিল তো।
বহুত কেইটা আছে, এজ ফিফটি আছে, এইজ ছিক্সটি আছে। এজ ছিক্সটি প্ৰ' আছে।
এজ্‌ কেটাৰ কিন্তু তোৰ কাৰ্ভ ডিছপ্লে।
অ', এইকেইটাৰ কাৰ্ভ ডিছপ্লে।
কাৰ্ভ ডিছপ্লে মোবাইল কেইটা চলাই কিন্তু ভাল লাগে এটা।
অ', অ', মই তাকে এই এজ ছিক্সটি এটা ল'ম বুলি ভাবিছো।
কাৰণ আগতে যোন কেইটা চেমচাঙৰ মোবাইল আছিল। চেমচং চিৰিছৰ। এই আমাৰ যোনটো এই চেমচং এছ টুৱেন্টি ফ'ৰ যে লৈছে।
অ'।
সি লোৱাৰ যোন কেইটা আগৰ মডেল মানে এছ টোৱে গেলে ক্সি এছ টুৱেন্টিৰ পৰা যোন-যোনকেইটা আছিল সেইকেইটাত কাৰ্ভ ডিছপ্লে আছিল কিন্তু, সেইকেইটা মোবাইল মোৰ ফেভৰেট মোবাইল আছিল অ', ভাই।
এছ টুৱেন্টি মোৰ লগত এটা আছে, গেলেক্সি এ ফিফটি এটা আছে। এ ফিফ্টি হ'লে কি হ'ব।
সেইটো গ'ম নাপাও।
পুৰানা কিন্তু পুৰানা হয় মোটামোটি চাৰি বছৰ মান আগৰ।
মোৰ কিন্তু সেই চেমচাঙৰ এই কাৰ্ভ ডিচপ্লেৰ মোবাইল কেইটা বহুত ভাল লাগিছিল। তাৰমানে সেইকেইটা লাৰিও মজা আছিল লাৰিও মজা স্মুথ আছিল।
কাৰ্ভ ডিচপ্লে কি, তাতে হেৰি থাকে নেকি? গৰিলা গ্লাছ থাকে নেকি?
হা? হেল্ল'। হেল্ল'।
গৰিলা গ্লাচ থাকে, কিন্তু কা
অ'।
এই যোনটো ক্ৰাফট ডিচপ্লে, ক্ৰাফট ডিচপ্লে যোনটো মোবাইল
হেল্লো', অ', মাতটো ৰখি যায় দেখোন মাজতে।
অ', এতিয়া শুনি আছা না?
শুনি আছোঁ, শুনি আছোঁ অ'।
ক্ৰাফট ডিছপ্লেৰ যোনটো মোবাইল
উম'।
ক্ৰাফট ডিচপ্লেৰ মোবাইলত কিন্তু এটাই চলাই মজ্জা পাবি। কিন্তু তই যদি পৰি যায়, ডিছপ্লেখন ভাঙাৰ চান্স বহুত থাকে।
ডিচপ্লে খন অলপ ওলোৱা টাইপৰ ন।
অ', ওলোৱা নহয়, ডিচপ্লে খন মানে আমাৰ যেনেকা চাৰিকণীয়া মোবাইলটো
অ'।
এই যোন কেইটা ৰাইট আৰু লেফটৰ যে বাকচ টাইপৰ যে চপটো সেইখিনি সোমাই যোৱা ভিতৰ ফালে, ডিচপ্লে খন তাৰমানে ৰাউণ্ড টাইপৰ।
অ', আচ্ছা আচ্ছা, আৰু মাজৰ পৰা ওলাই আহা আৰু
অ', মাজৰ পৰাৰে ওলাই অহা, চাইড টো সোমাই যাবা, বঢ়িয়া লাগে কিন্তু মোবাইল ক কেইটা চলাই আৰু পাতলা থাকে মোবাইল কেইটা, বহুত পাতলা থাকে।
গৰিলা গৰিলা গ্লাছ থাকে নহয়? সেইটোতো।
গৰিলা গৰিলা গ্লাচ থাকে, কিন্তু গৰিলা গিলাছ থকাৰ পিছতো বহুতৰ মোবাইল ভাঙি যায় না, কাৰণ ক্ৰাফট ডিচপ্লেৰ ত' হেৰিতটো ল'বা নৰে না, চাইডত দেখি যদি পৰি গৈছে, পৰাৰ যোন টো হেৰিতটো ভাইক কি কয় এইটো সেই যোনটো পৰাৰ লগে লগে যোনটো হাইব্ৰেচন হ'ব মোবাইলটো সেইটো এতিয়া বাকচ চেপত হ'লেই তোৰ বাকচটো লৈ লয়।
মই এটা বস্তু এটা কালি মই ডিম ডিম্পু বৰাৰ ভিডিঅত এটা বস্তু এটা দেখা পালোঁ।
অ'।
মোবাইলত তোৰ এটা হেৰি লগাব পাৰি এ মানে অ', একদম প্ৰটেকচন মানে প্ৰটেকচন কভাৰ এটা লগাব পাৰি, মানে এ এই গাড়ীত যেনেকুৱা বাইকৰ টি পি আফ খুলি এনেকুৱা সেই এপা লগাই
উম উম উম, এই লেমুনেচন লেমুনেচন বুলি কয়।
লেমুনেচন টাইপৰ নহয় মানে তাতকে সেইটো আৰু মানে টান হয় বস্তুটো টান। সেইটো মানে তই গোটেই মোবাইলটোত লগাই ললে তই মোবাইলটোত কভাৰ চবাৰ লগাবা নালগে আৰু তেতিয়া মানে পৰলিও একো নহয় মোবাইলটো।
অ ডিম্পুৰ ডিম্পুৰ ভিডিওত দেখিছা।
অ অ ডিম্পু বৰুৱাৰ ভিডিঅ'ত সেইদিনা দেখিছোঁ মই। মানে নতুনকে নতুনকে আইছি বস্তুটো। সেইটো চাই লবি চোন, সেইটো লগাই ললে তোৰ কি হ'ল মবাইলটো প্ৰটেকচনো থাকিল, আৰু মোবাইলটোৰ যোনখিনি মানে দেখাতো ভাল লাগি থাকিল কবাৰ চবাৰ লগাব নালাগে।
কেমেৰা কেইটা?
কেমেৰা চেমেৰা চব গোটেই বডীটো তাৰমানে চব চাইডৰ পৰা মানে লগাই দিব আৰু, ফুল কভাৰ কৰি দিব মোবাইলটো।
চাপচলি কেমেৰা কেইটাত সেইটো বস্তু লগালো।
অহ।
কেমেৰাটোৰ কোৱালিটি অলপমান হ'লেও কমি যাব।
অ কেমেৰাৰ কোৱালিটিটো কমবা পাৰে।
অ কেমেৰা গৈ চাপচলি, হা?
ভাল লগাই দিব, ভাল কোৱালিটিৰ লগাই দিব।
মানে সেইটো বাৰু লগাই দিলা, তাৰেপিছত তোৰ চাপজ সেই বস্তুটোত স্ক্ৰেছ পৰলা কেমেৰা লেন্স কেমেৰাৰ লেন্স খনত ইচ সেইটো দামতো বহুত হ'ব বাৰে বাৰে চেঞ্জ কৰি থকাতো ধেমালি নেকি!
দাম লব এইটো দামটো সি নকলা মই চৰ্ত ভিডিঅ' এটাত পাইছিলোঁ, দামটো নকলা কিমান লাগে। কিন্তু তৰ এতিয়া চাবি কেমেৰা তৰ কেমেৰাৰ আগত যদি এখন তই নৰ্মেল মানে গ্লাছ গ্লাছ বুলিয়ে কওঁ, নৰ্মেল গ্লাছ এখন লগোৱা মানে একদম জিৰ' পাৱাৰৰ। সেইখন লগালে তৰ একো একো ইফেক্ট নপৰে নহয় সেনেকুৱা, যদি সেইখন পোৰা চাফা হয়। একো ই সিমান একো ইফেক্ট নপৰে, নহলে কি ভালকে ৰাখিব লাগিব আৰু কেমেৰাটোত যাতে একো নহলে, এনে সি যোন ভিডিঅ টোত দেখুৱাটোত সি আইফোন এই চিভেনটিনত লগাইছে।
উম।
সি আইফোন ছেভেনটিনত লগাই দি যাতে আৰু, মানে ভালে হ'ব বস্তুটো কেমেৰাৰ ইফেক্ট নপৰে চাগে।
অঁ সেইটো হয়, কিন্তু আৰু সিহতৰ কথাও ধৰব নোৱাৰোঁ না, সিহঁতি এতিয়া প্ৰমোচনৰ কাৰণে সেইটো লগাইছে। সিহঁতে প্ৰমোচনৰ কাৰণে অ সেনকে বাৰু সেইটো দেখোৱা কাৰণে এইটো পইচা পাইছে। কিন্তু আমি যদি এইটো এতিয়া আমিতো হলো গ্ৰাহক। আমি লগাই পেলাই এইটো পইচা খেদাৱাতকে
সেইটো হয়, সিহঁতে জাষ্ট নতুন বস্তু এটা আহছি দেখাইছি আমি সেইটো ট্ৰাই কৰি চাবা পাৰো কি আছে।
ট্ৰাই কৰি চাবা পাৰা যায় বাৰু।
বেয়া নহয় এনেই, তই মোবাইলটোৰ যিটো অৰিজিনেল চ সেইটো থাক সেইটো তই ডাইৰেক্ট থাকিব ন কবাৰ চভাৰ নলগালে।
অ সেইটো হয় বাৰু, এইটো কাভাৰ চবাৰ নলগালি সেইটো ডাইৰেক্ট এতিয়াও কিন্তু চাপচলি মোৰ এতিয়া যে হোৱাইট কাভাৰ লগোৱা আছে।
অঁ'।
ট্ৰেন্সফাৰ হিত হিত